অঁ', কোৱা অঁ', হেল্ল' এই আছোঁ দিয়া মানে বৰষুণ পৰি আছে এনেই আৰু বাগৰি আছো অলপ। বহুত বৰষুণ আজি।
বৰষুণ,
গোটেই দিনটোৱে দিয়া বুলি মানে ক'ব পাৰি আৰু,
হয় নিকি। অ' আমাৰ বৰষুণ ধৰে আকৌ' নপৰে। হয় নিকি।
হয় নিকি।
উম
একে দুদিন হ'ল জানা আমাৰ এইফালে মানে কাৰেণ্টটো নাই যে লাইটটো নাই মানে দু দুদিনমান হ'ল বেয়া হ'ল তাৰপিছত তোমাৰ একে পানীৰ ইমান অসুবিধা হৈছে আজিকালি দিয়াচোন দমকল নাইয়ে তোমাৰ।
অ', অ।
এই মটৰ আৰু চামাৰ চাবুল দিহে পানী উঠোৱা। তাৰছত পানী শেষ হৈ গৈছে তোমাৰ। ৰামত উম, তাৰছত এইকেইদিন বৰষুণ আজি বৰষুণ দিছে যে সেই বৰষুণৰ পানীকে অকনমান মানে তোমাৰ ৰাখি থৈছো আৰু।
তেনেকুৱা হৈছে নিকি?
পানীয়ে মানে
অ', তোমাৰ মানে কি হৈছে দুদিন তিনদিন হ'ল কাৰেণ্টটো নাই যে হে বেয়া হ'ল। বেয়া হোৱাতে এতিয়া অহা নাই কিন্তু কি কৰিবা পানীটো নাই কোনোফালে।
হয় দিয়া বৰষূ ষুণ মানে পৰিলেও লাগেও আকৌ বৰষুণ পৰিলে মানে লাইনটো আকৌ নাইকিয়া হৈ যায় হেৰি কিবা এটা নহয় কিবা এটা বেয়া হয়। কাৰেণ্ট টো গ'ল বুলি নাহে আৰু সোনকালে।
তাকে আগতে আমি যে বৰষুণৰ পানী বৰষুণৰ পানী যে জমা কৰি থব লাগে এতে এ আজি মানে পূৰা পাই গৈছোঁ আৰু আমি।
অ', আমি পঢ়িছিলো হে কিতাপত। কিন্তু চাফা পানীটো মাত্ৰ মুকলি ঠাইত হব হলে চাফা ওলাব। উম, মুকলি ঠাইত পৰা হ'ব লাগিব মানে
যেনেকে টিঙৰ পৰা পৰা খিনিতো লেতেৰা হবই ন' সে অলপ টাইম অ অলপ টাইম পৰাৰ পিছত তাৰ পিছৰ যিখিনি পানী আহিছে ধুনীয়া চাফা পানী।
অ এনেই মুকলি ঠাইত যদি বাচন মানে মুকলি ঠাইত যদি বাচন পাতিবলে মানে ৰখা যায় সেইখিনিতো আৰু চাফা, সেইখিনি বহুত চাফা মানে উম, মানে এতিয়া গছত বা অ', গছত পৰি বা টিঙত পৰি তেনেকে নাহিলে তেতিয়া লেতেৰা হয় আৰু মা
প্ৰথম পানীবোৰ মানে কি হ'ল তোমাৰ অ টিঙৰ পৰা লেতেৰাবোৰ পৰিলে, তাৰপিছত মানে কি হ'ল অলপ সেইখিনি পানী পেলাই দিলোঁ তোমাৰ এতিয়া ধুনীয়া চাফা খোৱা পানী ওলাইছে দিয়া তাকে আৰু বাচন বৰ্তন ধুবলে অ। কাপোৰ কানি ধুবলে গা পা ধুবলে উম! তেনেকেই জমা কৰি ৰাখিছো নহ'লে উপায় নাই আজি
বাচন বৰ্তন বোৰতো ধুব পাৰি অ অ' সেইফালে দমকল বহাব নোৱাৰি ন?
অ' দমকল তেনেকে আজিকালি নাই দিয়া মটৰ বহুৱা পৰা তোমাৰ
উম!
আৰু চামাৰ চেবল হোৱাৰ পৰা মানে কিয় দমকল থাকিলেও মানুে ব্যৱহাৰ নকৰো
অ' সেইটোৱে আচল কাৰণটো সেইটো মানে দমকল বোৰ ব্যৱহাৰ নকৰে নামাৰে। চুইচ দিলে পানী ওলাই যেতিয়া আৰু ক'ত দমকল মাৰিব, সেইকাৰণে দমকল বোৰ বেয়া হৈ যায়গৈ। যেতিয়া কাৰেণ্ট নাথাকে দুদিন তিনিদিন তেতিয়া আহি যায় অসুবিধা। আৰু ই নামাৰোতে নামাৰোতে মানে দমকল অ' অ' অ' নামাৰোতে নামাৰোতে দমকলৰ পানী বোৰ বেয়া হৈ যায় বেয়া পানী ওলাই।
বেয়া হৈ যায় তোমাৰ, মানে কি জাম হৈ যোৱা নিচিনা হয় ন।
উম!
ভিতৰৰ সেইবোৰ মামৰ লাগি যায় আৰু পানীতো তেনেকে থাকে জমা হয় লেতেৰা পানী ওলাই। তাকে এইকেইদিন মানে ইমান অসুবিধা হৈছে তোমাৰ পানীয়ে সকলো খিনি দিয়াচোন ন। পানী নহ'লেতো মানুহৰ ইমান অ অসুবিধা চব কাম পানী পানী নাই আৰু। তোমাৰ খাবলে অকনমান পানী জমা হৈ আছিলে হয় চাগে নেটৱৰ্কৰ কিবা অসুবিধা মোৰ নাই কিন্তু। ঠিকে শুনিছো মই, কিবা এটা মই আকৌ শুনি আছো অ' কিবা এটা হৈছে চাগে, নাই নাই। লাউড স্পীকাৰ নাইতো মোৰ মই ধুনীয়াকে শুনিয়ে আছোঁ। হয় হয় একো নাই দিয়া বাৰু।
ভালকে শুনি আছানে।
মানে অ' মই শুনি আছোঁ।
অ' মইহে দুবাৰ দুবাৰ শুনি আছোঁ।
হয় হয় কিবা এটা মানে কেতিয়াবা নেট নেটৱৰ্কৰ অসুবিধা হলে এনেকুৱা হয় আৰু, উম! আজি তোমাৰ হয় হয় উম! মানে কি হৈছে তোমাৰ বৰষুণ জাক অহা পাহে মনটো ভাল লাগিছে গম পাইছা নে সেই পানী অলপ যেন ৰাখিব পাৰিছোঁ। এনেই ইমান অসুবিধা হৈছে মানে।
আমাৰ আমি এতিয়া বেছিকে ব্যৱহাৰ কৰি থকা যায়। কিন্তু যিবোৰ ঠাইত অ' মানে অসুবিধা পানীৰ কাৰণে সেইবোৰ ঠাইতো তেনেকে মানে অভ্যাস হৈ যায় মানুহবোৰৰ। অভ্যাস হৈ যায় এতিয়া অঁ! এতিয়া ডিমাপুৰ-ডিমাপুৰ ফালৰ যে পানীটো কিনিব ল কিনিব লাগে নহয় এটা নিৰ্দিষ্ট সময়ত পানী আহে। পানীবোৰ ৰাখ
এতিয়া তোমাৰ আমাৰ গুৱাহাটীতে চোৱা কিমান ঠাইত পানী কিনি-কিনি ড্ৰামে কিনি-কিনি লয় হয়। পাহাৰীয়া ঠাইবোৰত অলপ অসুবিধাই হয় দিয়া চোন।
উম! পানীখিনি আৰু আমাৰ মেইন।
পাওঁ সিমানেই ব্যৱহাৰ কৰো হয়। আমি হিচাপতো ব্যৱহাৰ নকৰো উম।
এনেও পেলাওঁ।
আগতেনো আমি ক'ত বৰষুণৰ পানী তোমাৰ জমা কৰি ৰাখিছোঁ। তেনেকুৱাতো এইবাৰহে চাগে আমি প্ৰথম তেনেকুৱা কৰিছো। এতিয়া মানে কি হয় কাৰেণ্টটো কে তেতিয়ালে আহে সেই টো ঠিক নাই কাৰণ আজিতো আকৌ বতৰতো বেয়াই হ'ল। অঁ বৰষুণতো দিলে ইমান। উম! এতিয়া শুনা মতে আমাৰ ওচৰ-পাজৰ মানুহৰ এনেকুৱা হৈছে যে কিছুমানৰ মানে খোৱা পানী কনো নাই। তেওঁলোকে মানে কি হৈছে এতিয়া ভাত, পানীটো বনাব পৰা নাই। সেয়ে মানে কি হয় যি অকনমান পানী আছে, তোমাৰ চাহ-চাহ বনাই কৰিয়ে খাই আছে মানে গম পাইছা।
তেনেকুৱাও হৈছে নেকি? এনেই ওচৰত পানী যে অঁ-অঁ!
হোটেলৰ পৰাই মানে কি কৰিছে খোৱা-বোৱা বস্তু মানে এই কৰিছে আৰু তাৰ পৰা বনাই কৰি আনিছে। কিনি কৰি আনিছে, তেনেকেই খাইছে।
এ কেনবোৰ নাপাই জানো তাত? কেন কিনে যে।
পায়-পায় খাবলৈ কৰিবলৈ। উম! আজিকালি দিয়া চোন গেলামালৰ দোকানৰ চবতে কেনবোৰ থাক
অঁ! চবতে থাকে। আমাৰ ইয়াত আকৌ হেৰিত উম অঁ! তেনেকো আনিব পৰা যায়। আমাৰ ইয়াতো আছে আজিকালি কোম্পানী বঢ়াইছে যে। ত্ৰিছ টকা এটা কেন।
অঁ!
বেছি দাম নহয় আৰু ত্ৰিছ টকা।
অঁ এনেই দোকানৰ পৰা আনিলে তোমাৰ পঞ্চাছ টকা লয় নেকি?
অ! জানো?
ঠিকে আছে দিয়া মানে আকৌ সেইটো বাচনটো আকৌ তোমাৰ মানে সেই
উম-উম! বাচনটো দিব গৈ লাগে আৰু। পানীখিনিহে লাগে বাচনতো নালাগে নহয়।
নালাগে নহয়। মানে এনেই প্ৰথম আনোতেতো বাচন মানে
লাগিব। দামটো তেতিয়া ল'ব লাগিব অঁ। প্ৰথমে উম আঢ়ৈশ নে তিনিশ অ আঢ়ৈশ নে তিনিশ তেনেকুৱাকে লয়। প্ৰথমে তাৰপিছৰ পৰা আৰু বাচনটো ওলটাই দিব লাগে খালি ত্ৰিছ টকা বা পঞ্চাছ টকা তেনেকুৱা লয় আৰু। আমি এতিয়ালৈ কিনি খাব লগা হোৱা নাই যেনিবা, কিনি খোৱা নাই যেনিবা।
আমাৰ যেনিবা তোমাৰ খোৱা পানী খিনি আছে। খালি বাকী সেইখিনিকেতো এতিয়া খৰচ কৰি থাকিব নোৱাৰো। অঁ' আগৰ আ -আনি থৈছিলো মানে আমি অকণ আনি আনি থৈ দিওঁ কাৰণ এইকেইটা দিন তোমাৰ বাৰিষা বতৰ কেতিয়া কি আহে হয়।
অঁ' মইয়ো সে হেৰি কৰো দেই তেনেকুৱা মানে লাইনটো থাকিলে ভিতৰৰ পানী খিনি আনিয়ে থওঁ অঁ'।
মইয়ো খাবলৈ মানে অলপ দুই তিনিটা বাল্টিত আনিয়ে থৈ দিওঁ তোমাৰ। কাৰণ এই বতৰত মানে কেতিয়া কি হ'ব ঠিক নাই।
আৰু আবেলি মানে সন্ধিয়া সময়ত বেছি লাইনটো যায়। অঁ আৰু সন্ধিয়া সময়খিনিত বেছিকে যায় লাইনটো।
তাকেই অঁ'। সেইকাৰণে মানে থকাতে তেওঁ খোৱা বোৱাতো অসুবিধা হোৱা নাই, উমঁ' গা-পা মানে মানে আমাৰ এইয়া হেৰি আছিল নহয় তোমাৰ এই দাম বোৰ যে ডাঙৰ ডাঙৰ তাকে মানে তাত অলপ সেইদিনা পানী উঠাই থলোঁ। তোমাৰ সেই থোৱাৰ পৰাই মানে কি হয় তাৰ পৰা অলপ ধোৱা কোৱা কৰিলো।
অঁ' টেংকিত থকাখিনি আৰু চলি আছা আৰু।
টেংকিত আৰু মানে অঁ আৰু মানে কি হয় ওচৰৰ মানে খুৰা এজনৰ ঘৰত মানে তোমাৰ আজিকালি হেৰি লগাইছে নহয়। এ তোমাৰ কি কয়, উমঁ, কাৰেণ্টৰ যে সেই চলাৰ। চলাৰ লগাইছে, সেই চ'লাৰৰ পৰা মানে পানী চানী উঠাইছে যে তোমাৰ। সেই তপাও অলপ পানীকৈ অঁ পাৰে বুলি
চলাৰ, চলাৰ পৰাও পাৰে নেকি আজিকালি?
পাৰিছে নেকি জানো আমাৰ মানে নাই যে গম নাপাও। তাৰপাছত তেওঁলোকে তেনেকৈ উঠালে তেওঁলোকৰ পৰা অলপ আনি কৰি। তেনেকে আৰু গোটেই গা পা ধুলো আৰু।
উমঁ' হয় দিয়া ন'। পানী খিনিৰ কাৰণে কিমান অসুবিধা দেখিছা, সেইকাৰণে কয় যে বা কাৰেণ্ট কাৰেণ্টৰ আৰু পানীৰ অপব্যৱহাৰ কেতিয়াও কৰিব নালাগে।
কৰিব নালাগে অঁ' তোমাৰ সেই দুটা বস্তুৰ অভাৱ হ'লে হে গম পোৱা যায়।
ফেনখন এনেই কেতিয়াও জ্বলাই থব নালাগে, চলাই থব নালাগে। বা পানী এনেই পেলাই হেলাই এটা টিং ভৰালা। অঁ' এটা টিং ভৰালা, পেলালা, হয়নে আকৌ ভৰালা।
কৰি থাকিব নালাগে।
এইবোৰ একদম কৰিব নালাগে। লাগিলে আমাৰ জানিবা মোৰ ডাঙ আমাৰ সেই আছে যে। অঁ' আমাৰ এই গামলাবোৰত মই ভৰাই ভৰাই থৈ দিওঁ, মটৰটো চলোৱা চলালেই ভৰাই থৈ দিওঁ। বোলে এটিং পানীৰ কাৰণে মই মটৰ চলাইছো তেনেকুৱা নহয় আৰু। অঁ' দাম কেইটা দাম কেইটা ভৰাই ভৰাই থৈ দিওঁ আৰু গোটেই খিনি অঁ' গোটেই খিনি আকৌ একেবাৰে ভৰাই দিম টিং চিং গোটেই চবতে।
হয় হয় আমিও সেনেকে থওঁ কাৰণে আজি মানে এনেকুৱা হৈছে তিনিদিনেই হৈছে তোমাৰ কাৰেণ্ট নাই তাকে এতিয়া তিনদিন চলিলো ধুনীয়াকে বাৰু ঠিক আছে দিয়া পিছত কথা পাতিম হ'ব দিয়া